হেল্ল' অঁ নেটৱৰ্ক ইচু নে কি ন কলটো
কলটো কাটা গল অঁ, আমাৰ ইয়াতটো তেনেকৈ ইচ যেন নালাগিলে জানো কি হল হ'ব হ'ব। পাৰে একো কথা নহয়, আজিকালি এইবোৰ চলিয়ে থাকে নেট ক
অ হয় থাকে ন মাজে মাজে বৰ হয় ইয়াতো হয়। তেনেকুৱা কেতিয়াবা। উম আজি এসপ্তাহ মানৰ আগত টো হৈছিলে ইয়াত তেনেকুৱা। দিগদাৰ লাগে। অ দে দে কি ছোৱালী
তাই দেউতাকৰ লগত আছে, তাই এনেও দেউতাকক লগতে এতিয়া মই ভাত বনালে অকণমান ৰখি দিয়ে, দেউতাকে ৰাখি দিয়ে। নহ'লে তাইক অকণমান ৰাখিবলে আজিকালি অকণমান জটিল।
কত
উম দিগদাৰ ইটো-সিটো বস্তু চুই থাকে যে, মই আকৌ তাইৰো খোৱা-বোৱাবোৰ যোগাৰ কৰিব লাগে নহয়।
তাই এক্সট্ৰাকে বনাই দিয়ে।
তাইক এক্সট্ৰাকে বনাই দিওঁ, এক্সট্ৰাকে বনাই দিওঁ। তুমিয়ো তোমাৰ হ'লে গম পাবা বিয়া বিয়া হ'লে।
অৱশ্যে
তেতিয়াহে গম পাবা। কিমান জটিল? অহ তাকে, তাকে। মানে মানুহে আজি খালি মুখতে কয় মই পাৰিম মই এনেকে কৰিম মোৰ ল'ৰা-ছোৱালীক কিন্তু ইমান সহজ নহয় যে
সহজ নহয় ন হয় আৰু ন
তথাপিও কৰিবতো লাগিবই নিজৰ কাম খিনি কৰ্ম খিনি।
কৰিব লাগিব।
সেইটো কাৰণে দিগদাৰ অকণমান। হ'লেও বেলেগতকৈ আকণমান বাৰু ঠাণ্ডা। দুবছৰ নাই হোৱা দুবছৰ নাই হোৱা। তাই এ তেৰ বা চৈধ্য তাৰিখে বেজি এটা ভেকচিন এটা আছে। দিয়াব লাগিব। এই কেইটা চাৰিটা বেজি।
চাৰিটা একেলগে আছে ন?
অ একেলগে আছে হাত
আহ--এ তাই চিঞৰে নে বেজি দিয়া সময়ত?
একজেক্টলি তাই বেজী টোলে ভয় নকৰে মই যিমান সৰুতে দিওঁতে দেই ইয়াতো টো বহুত দিয়া নাই কান্দিবও পাৰে। চাগে
অ
কিন্তু মানে তাই বহুত কেইটা বেজি দিলে তিনিটা ইয়াৰ আগৰ বাৰো এবাৰ চাৰিটা দিছিলে তেতিয়া তিনিটা বেজি দিয়ালৈকে তাই কন্দা নাই চাৰি নম্বৰ বেজিটোহে তাই আহিছিলে। গতিকে অলপমান ষ্ট্ৰংো হয় পৰিলেও দুখ পালে তাই মানে ঘপ তে কানি নিদিয়ে মানে
ভাল ন এইবোৰ অভ্য়াস মোৰো ভাল এইবিলাক লক্ষণ
উ আৰু আমাৰ মই মাক হিচাপে মানে একচুৱেলি কি হয় কিছুমান মাকে বহুত বেছি মাক বাপেকক মই পজিটিভনেচ দেখিছো ল'ৰা ছোৱালীৰ প্ৰতি বেছি হ'ব নালাগে মানে অতিৰিক্ত সিহঁতকো অকমান প্ৰব্লেম কৰে মানে অকমান এৰি দিব লাগে অকমান কৰিছে ল'ৰা ছোৱালী এনেও পৰিব মই মানে তেনেকুৱা নক মানে একদম ম মা কেনেকে পৰি গ'ল কি গ'ল মই সেইটো ক'ব নাযাও মানে পৰিছে মানুহে পৰি ধৰিয়ে ডাঙৰ হব বা আমিও পৰি ধৰিয়ে ডাঙৰ
সেইটোৱে প্ৰাকৃতিক ভাৱে ডাঙৰ হ'ব কৰিব লাগে ন
আ সেইটোৱে আৰু পৰিটো বুলি নহয় যে ঘপককে পৰি গলে
অ নহয় বেছি বেছি দুখ পালেতো ক্ষতি কৰে তিওুৱাকে নহয় অ।
কি হয় তাই যিটো কৰিব সেইটো কৰকে আৰু পৰিব বুলি তাইৰ লাইফটো হাতৰ মুঠি থাকিব নোৱাৰো নহয়। বা পৰিব বুলি কিবা এ তাবলো এ ভয়টোৱে বেয়া কথা মানে।
উম ভয়তো বেয়া কথা হয় কিন্তু।
ভয়তো বহুত বেয়া কথা সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত মানে আমি সিহঁতৰ আমাৰ দ্বাৰা সিহঁতৰ জন্মহে হৈছে সিহঁতৰ লাইফটো এটা বেলেগ লাইফ সিহঁতক আমি চাৰা জিৱন প্ৰত্যেক কৰি থাকিব নোৱাৰো মানে
তামানে ৰিক্স লবও লাগে ন সেইটো।
ল'ব লাগিব সেইটোয়ে মানে অ সেইটো তুমি সেইটো তুমি হ'লে গম পাবা আৰু পিছ জান
তাকে।
মানে হ'ব লাগে ভয় খাব নালাগে আচলতে ন সিহতেও ভয় খাব সিহঁতেও ভয় খাব এতিয়া তাই পৰিলেও মই ৰখি দিবানে হাঁহি বা চিঞৰ বাখৰ কৰি নিদিওঁ মানে তাই নিজে নিজে অকল ফোন। ধু নাই হাত হাত কেইটা চাফা কৰি ইটোৱে সেইটোৰ হাতত ধৰি পেলাই। এনে মোহাৰি পেলাই, চাফা কৰি পেলাই আকৌ ধুনীয়াকে খেলিবলে লাগি যায়।
অঁ একদম পুৰা পেক তিকেল আৰু
আৰু অঁ দুচাত এচাত পৰিলেও নাকান্দে নহয়।
নাকান্দে ন!
কি প্ৰেক্টিকেল হ'ব
অঁ হ হ হ
মানে পোক পিটন বহুত খাঁলেও কেৰেপে নকৰে।
উমহু
মই বোলে মোৰ সেইখিনিতহে হৈ যায়।
ওম ইমান পিতা, এতিয়া আকৌ ইমান পিতাও ভাল নহয় দেই এতিয়াই।
পিঠা ভাল নহয় বাৰু কিন্তু মানে অকনমান ভয় এটা খাব লাগে মানে। অকনমান হলেও কিবা এটা মানে আমি ভাবো যে এই সৰু হৈ আছে অকনমান ডাঙৰ মই অলপ তাৰপিছ ফটো ষ্টাৰ্টত কৰিম যি কৰিব লাগে কিন্তু নহয় যি কৰিব লাগে এতিয়া পৰাই ষ্টাৰ্ট কৰিব লাগিব। তেতিয়াহে হ'বগে। সোনকাল দেৰি কৰি থাকি লাভ নাই মানে।
উম।
সিটো কাৰণে, ভাত মই ৰঙালাও পাইছোঁ মাছ
অ', অলপ আহাচোন।
তোমালোকৰ কি বনাইছে মায়ে?
আমাৰ মাছ নেকি মাছ বনাইছে?
অ'।
আম মাছ ভও
মাছ কিহেদি বনাইছা?
এই যে পানী লাও, পানী লাও মই অ' পানীলাও কাটি দিছিলো।
অ', ময় লাওৱেদি বনাইছে লাৱে বিলাহীয়ে।
অ'। ধনিয়া ধনিয়া দি ন' ভাল লাগে খাই।
এতিয়া কি হ'ল? অ', ছোৱালী আহিছিলে বহুত পাতাতে কি টেষ্ট কৰিলে উতলতে মই অফেই কৰি দিলো কি হ'ল পাত্তা নাই এতিয়াও।
অ', তাই মানে পাকঘৰত সোমাইছে নেকি?
তাইৰ পাকঘৰত সোমাইছিলে অলপ আগতে।
উম।
মোৰ উৎপাততে অফেই কৰি দিলো গেছটো।
উম।
বৰ দিগদাৰ নহয় তাইৰ সৈতে কৰিবলৈ মানে, তাই মানে বস্তু খেপিয়ে থাকে। এইটোও লাগে সেইটো লাগে
উম।
সেইটো কাৰণে।
তাতে ছোৱালী মানুহ যে, হম হম
তাতে ছোৱালী মানুহ সেইটোৱে। আৰু আজি মানে মই দুপৰীয়া অকণ পঢ়িলেও মোৰ তেতিয়াহে ভাল লাগিছে।
উম। অ টোপনি খতি ন, এ আমাৰ এই চাইেও কালি ৰাতিটো বিহু হৈ আছে। ইমান হুলস্থুল বিহু মানে এটা চাইডে নহয় কেইবাটা চাইডে ইমান হুলস্থুল বা আচৰিত হুলস্থুল হৈছে। বহুত হুলস্থুল হৈছে কালি।
খুব হুলস্থুল, খুব হুলস্থুল, আৰু ইয়াতো এই বিয়া আছে। ধুমধাম কৰিয়ে আছে তাহাতি।
অ' বিয়া, বিয়া বিলাকো এতিয়া, বিয়াৰ চিজন ন বহুত বিয়া হৈছে।
কালি এতিয়া বাপেক শুই থাকিলে। ৰাতি মানে মই তাইক চাব লগীয়া হৈছে। লাষ্টত মোৰ চকু পানী ওলাই আহিছে। মই মানে মূতো ঘূৰাইছে মানে মই কছো, তাইক কোচত লৈ মই শুৱাব পৰা নাই, তাই তলত হলেও নুশুৱে।
উম।
তাই বিচনাত শুৱাই দিলোও তেনেকে নোশোৱে, অশান্তি। টোপনিও ধৰিছে। মই কি কৰিম কি নকৰিম উপায়হীন হৈ পৰিছো মানে।
ইচ! বেমাৰ হৈ যাব ন তেনেকুৱাত?
লাষ্টত যেতিয়া শুইছে নহয় আক শু অলপ দেৰি পিছত সাৰ পালে নহয়। মই বাপেক ত ফালে ঘূৰাই দিয়ে আৰু মই যি শুইছো আৰু মই ৰাতিপুৱাহে অকমান সাৰ পাইছো আও তাকো তাই কান্দোনতে।
দিনত অকণ শুই ল'ব লাগা আছিল।
দিনত শুলো। মানে তাই সেইটো কাৰণে সোনকালে ভাত চাত খুৱাই ভাত চাত খাই পেলাই মই অকণমান শুই লওঁ বুলি কুৰাই দিলোঁ, তাইকো মানে আজি সোনকালে উঠাই দিলো ৰাতিপুৱা। উঠাই পেলাই ভাত পানী হয় একেলগে শুৱাই দিছো তেতিয়া শুই আছে তাইও।
তাই শুইছে ন?
অঁ। সোনকালে উঠিলে তাই ৰাতি সোনকালে শুবই। কিয় কোন সোনকালে উঠিছিলে নহয় এতিয়া তাই শু এ বাৰটা বজালেকে শুব লাগেই নিয়ম মতে। বাৰটা বজালেটো মানে সোনকাল যেতিয়া দু টা বজালেকে নুশুৱে যেতিয়া আমাৰটো বাৰটা বজাত সোনকালেই শুব লাগিব।
অ
সেইটো কথা মানে।
হা।
উপায় নাই আৰু। কিনো কৰিম।
ফাইনেল
ল'ৰা ছোৱালীৰ লগত এনেকে।
থাকিব লাগিব তেনেকে।
মই আৰু এতিয়া মানে উম, বাকী খিনি হৈ গ'ল বাৰু তাইকতো খুৱাব লাগিব।
অ, ' এতিয়া ভাত হৈ গ'ল ন'।
শুব মহ ওলাইছে মহ।
ম'হ ম'হ চবতে হৈছে খুব বহুত ম'হ হৈছে ন'?
ইমান ম'হ মানে মোৰ ম'হৰ পৰা শান্তি নাইকিয়া হ'ল। ক'তো বহিব নোৱাৰো, ফুৰিব নোৱাৰো।
উম।
উ পাহিৰ তো মই কাপোৰ মেলি পেলাই কাপোৰকেইটা লৈ আহোঁ মানে মোৰ ভৰিত কামুৰি একদম ফৰফৰাই দিয়ে।
অ', বহুত হৈছে ন' চবতে হৈছে ন'। দো বহুত বেছি মানে বাহ, বাহিৰত যে ওলাবই নোৱাৰি।
এ, ওলাব নোৱাৰি, ওলাব নোৱাৰি।
উম। সে দিটা আজি খুব গেছ, গেছ লাগি আছে একদম মানে। পেটটো কিবা কিবি কৰি আছে।
গেছ এ, গেছৰ গেছ বিলাক এতিয়া মানুহৰ হৈছেই দেই আৰু বিশেষকে জ্বৰটো হৈছে, গেছ চেচ
জ্বৰো আহিছে ন' আচলতে জ্ব এইবিলাক তাৰামানে কি আৰু এই গৰমেই হে আজি ৰ'দ দিওঁতেতো অকমান অকমান পিছফালে ৰ'দ দিছে যে ৰ'দ দিওঁতে অকনমান অকনমান গৰমৰ ভাৱ আহিছে কিন্তু তাৰ আগলৈকে ঠাণ্ডা ঠাণ্ডা লাগি আছিলে কালি ৰাতিও কাপোৰ লৈছোঁ পৰহি কাপোৰ লৈছো ঠাণ্ডা লাগিছে ৰাতি।
সেইটোৱে মই কাপোৰ লওঁ মই ৰাতি ফেন নচলাও নহয়।
অ', এতিয়া
মই ৰাতি একদম ফেন নচলাও আৰু মোৰ ঠাণ্ডাও লাগে।
উম।
ঠাণ্ডা লাগিলে মানে মই কাপোৰ লৈ শু এইৰ জানো কিয় ঠাণ্ডা নালাগে ঘামি থাকে। ল'ৰা ছোৱালী।
ল'ৰা ছোৱালী ঠাণ্ডা কমে নেকি ন'।
উম।
তাক এইটো কি বুলি কয় অ', খাই মেলি চাগে আজৰি শুলা ন?
অ নহয় খাম হে। ভাত দিবহে।
হেৰি লোকৰ ছোৱালীয়ে মাতিছে নেকি মই যাওঁ দেই হ'ব ৰাখিছো আৰু অ অ হ'ব।